হেল্ল' হেল্ল'
হেল্ল'
হেল্ল ', অ
কি কৰি আছে আপুনি
মই এনেই আছো গুৱাহাটীত আছো আজি ফুৰিব আহিছো
অ গুৱাহাটীত ক'ত ক'ত ফুৰিলে আপুনি
গুৱাহাটীত মই গণেশগুৰি চান্দমাৰী যোৰড এফালৰ পৰা চব জেগা ফুৰিলো
কেনেকুৱা লাগিল গুৱাহাটী ফুৰি কিনে?
গুৱাহাটী ফুৰি কিনে বহুত ভাল লাগিল নতুন নতুন বস্তু চালো নতুন নতুন যে মানুহৰ লগত চিনাকি হলো
উ তুমি ক'ত গৈছিলা চান্মাৰী ন
উম
একেলা ৰাস্তা ঘাট কেনেকুৱা কি খালা
চান্দমাৰিত প্ৰথমতে লগৰ এটাৰ লগত পিজ্জা এটা সোমালো পিজ্জা খালো বাৰ্গাৰ খালো তাৰ পিছত লগৰ উ লগৰ কেইটাৰ লগত চিনাকি হলো চিনাকি হোৱাৰ পিছত উম তাৰ পিছত আমি খানাপাৰা পিনে গলো লগৰ ফ্ৰেণ্ডৰ লগত এনজয় কৰিলোঁ
উম দিয়া মই মানে ন আজিৰ দিনটো কি কৰিলো শুনা ৰাতিপুৱা উঠিলোঁ দহটাত উঠি কেনে ব্ৰাছ কৰিলোঁ কলকেট নাছিল কলকেট তলৰ পৰা তাই কলকেট লৈ আহিলোঁ আহি কিনে ব্ৰাছ কৰিলো কৰি কিনে চাহ অলপ বনালো চাহ আমি আমাৰ সেয়াতে বিস্কুট এখন পাই পাৰলেজি বিস্কুট বুলি কোৱা সেই পাৰলেজি বিস্কুট খালো আহি কিনে অলপ টাইম পিছত আকৌ ফোন এটা আহিল ফোন কৰিলো কৰি কিনে তামানে লগৰ ল'ৰা এটায়ে ফোন কৰিলে ক'লে যে তাই তেওঁ ৰুমত আহিব চ' মই তাৰ কাৰণে ৱাড কৰিলো আৰু ভাত বনালো ভাত চাত বনাই খাই কেনে আমি দুয়ো ভাটিবেলা ওলাই গলো আমি গনেশগুৰি আমাৰ চিৰিয়াখানা এইফালে ছিক্স মাইল ইফালে পাঞ্জাৱবাৰী আৰু তোমাৰ ভি আই পি ৰোডৰে সোমাই কেনে গ'লো তাতে আমি গোটেই দিন তো চাহৰ দোকানে দোকানে ঘূৰিলো কিন্তু চাহ নাপালো ভাল মানে এনেকোৱা আৰু তাৰপিছত আকৌ ৰাতি বৰষুণ দিয়া কাৰণে গুচি আহিলো জলদি ইমান পিছে আজি ভাত খালা নে নাই তুমি
ভাতটো খালো আজি আমি একে খিচৰি টাইপৰ বনাইছিলো চব চবজি মিক্স কৰি আমি সে ওচৰে দোকান এটাৰ পৰা শাক পাচলিবোৰ কিনিছিলো তাৰ পিছত ধুনীয়াকে বনাইছিলো ৰুমতে। তাৰ পিছত আমি বনালো খালো আৰু ৰাতি আকৌ ওলাই গলো ৰাতি
তুমি গুৱাহাটীত এনে কি কি চালা কি কি থাকিব দেত আগৰ পৰা কিমান দিন আগত আহিছিলা গুৱাহাটী কি কি চালা কেনেকোৱা লাগিল চাইপিনে গোটেই খিনি
মই যোৱা সপ্তাহতো আহিছিলো যোৱা সপ্তাহত আহি কেনে আমি খানাপাৰা এ বিষ্ণু অ অডিটৰিয়াম হলত সোমাইছিলো তাতে চানৰ কনচাৰ্ট আছিলে কনচাৰ্ট চালো এনে আগতেও গুৱাহাটীত আহিছিলো কিন্তু এতিয়া আহি আৰু বেছি ভাল লাগিছে লগৰ ফ্ৰেণ্ড এটাৰ লগত ফুৰিলো
উম হম চাগে যোৱা বাৰ উম যোৱা বাৰু তোমাৰ সেয়াই আছিল চানৰ যিটো কণ্ঠত আছিল, তাতে তোমাৰ এইটো আমাৰ প্ৰাক প্ৰাক চাইনাৱাডে পাতিছিল এইটোতো টিকেট নাছিল চাগে
উ প্ৰাক চীনেৱাৰ্ডত ফ্ৰী পাছেই থাকে জেনেৰেলি
উম যিৰন তাতে টিকেট নাছিল। আৰু তোমাৰ কি ফেভৰেট খোৱা বস্তু কি তুমি কি খাই ভাল পোৱা গুৱাহাটীত কি কি পায় বস্তু এনকোৱা
মোৰ পিজ্জা পিজ্জা ভাল লাগে আৰু গুৱাহাটীততো এটো বহুত বস্তুৱে পায় চব ধৰণৰ কিন্তু, মোৰ পিজ্জা এইবোৰ বস্তুত বেছি ভাল লাগে পিজ্জা বাৰ্গাৰবোৰ।
উম বিৰিয়ানী নোখোৱা নেকি?
বিৰিয়ানী মই নাখাও মই জেনেৰেলি ভেজিটেৰিয়ানে হয়। ভেজ বিৰিয়ানীটো সিমান টেষ্টি নহয়।
উম! উম একচেলি চিকেন খালে ভাল হয় কিন্তু তুমি ভেজ বিৰিয়ানী যদি খোৱা তুমি মানে তোমাৰ ভেজ হয় যিহেতু তুমি খাব নোৱাৰ ন সেইবিলাক বেয়া লাগিব।
তে কথা আৰু তুমি কেতিয়াবা গুৱাহাটীৰ বাহিৰত ফুৰি গৈছা নেকি যেনেকৈ শ্বিলং আহ তোমাৰ মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম।
নাই নাই সেইফালে ইমান দূৰলৈকে যোৱা নাই। এনেই যাম বুলি ভাবিছো মেঘালয়ৰ ফালে যাম বুলি ভাবিছো।
মেঘালয় যাবা কেনেকে যাবা?
এনে বাহিৰত এনে হেয়ি গাড়ী মানে বাইকেৰে যাম বুলি ভাবিছিলো।
অ পিছে
পিছে প্লেনিংটো ইমপ্লিমেন্ট হোৱা নাই এতিয়া কেতিয়াবা হয় চাও লগৰ কেইটাৰ লগত ফুৰিবই।
ত তুমি এটা কথা গম পোৱা নে নাই গুৱাহাটীখন যে তোমাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল যিকেইটা এ ৰাষ্ট্ৰ ৰাজ্য আছে চবতকে ডাঙৰ চহৰ বুলি কোৱা হয় আৰু এই এইটোত তোমাৰ উত্তৰ পূৰ্বাঞ্চলত দোৱাৰমুখ বুলি কোৱা হয় যেনেকে আমি নাগালেণ্ড, মণিপুৰ, মিজোৰাম ত্ৰিপুৰা, মেঘালয় তুমি য'তে যাব বিচৰা, অ, ত' যাব লাগিব অ। তুমি কেতিয়াবা আ হাফলং গৈছা নে নাই, হাফলং ফুৰিব গৈছ?
হাফলং যোৱা নাই, ফুৰিবলৈ কেতিয়াওঁ।
তুমি যদি হাফলং যাব খোজা তেতিয়াহ'লে তুমি, তোমাৰ ঘৰ ক'ত হয় একচলি?
মোৰ ঘৰ গুৱাহাটীৰ পৰা ছিক্সটি কিলোমিটাৰ মান দূৰত, নলবাৰী ডিষ্ট্ৰিকৰ মোকলমোৱাত। তাৰ পৰা আকৌ নাৱেদি যদি দক্ষিণ ফালে যোৱা হয়, দশ কিলোমিটাৰ মান ভাংনামাৰি বুলি চহৰ পায় তাতে।
তোমালোকে চহৰত কেনেকে থাকা? তে বাৰিষাৰ মাজত তোমালোকে দেখোন গোটেই চাৰিফালে পানী ভৰি থাকিব ন।
বাৰিষাৰ মাজত আমি নাওৱেদি ট্ৰেসফৰ্ট কৰো জেনেৰেলি আৰু ঠাণ্ডাৰ দিনত এনে শুকাই যায়। শুকাই গ'লে ডাইৰেক্ট কানেকশ্বন হৈ যায়। ডাইৰেক্ট বাইকেৰে আহিব পাৰি।
বাৰিষা দিনত যিহেতু তুমি নাৱলৈ ট্ৰান্সফাৰ কৰা, যদি কোনোবা এজন মানুহ বেমাৰ আজাৰ হয়। তেতিয়াহ'লে মানুহজনে কেনেকে আহিব?
বেমাৰ আজাৰ হ'লে সেইবিলাকৰ কাৰণে মেডিকেলৰ কিছুমান নাওঁ থাকে। সেইহতে চৰকাৰে যোগান ধৰে। ডক্টৰৰ টিম থাকে, সেইবোৰ যাই কেনে হেল্প কৰে। এনে জেনেৰলি ইমাৰ্জেঞ্চি সেইকাৰণে নাৱেদি আনে আৰু
মানি লোৱা তোমাৰ তেতিয়া বহু ব ব বাৰিষা হ'ব। এতিয়াতো তোমাৰ ইমান দূৰৰ পৰা ত কেনেকে আহিবা? ত মানুহ এজনক ইমাৰ্জেঞ্চি বেমাৰ হ'ল। তেখেতকে আনিব লাগিব গুৱাহাটী।
অ, সুবিধাটো হয় এইটো, এইটো সুবিধা হয়েই, এইটো চলি আছে। এবছৰ পিছত বাছত
উম! তোমালোকৰ তাতে ফ্ৰেছ মাছ কি খোৱা? বৰালি মাছ, মিছা মাছ খোৱা নে নাই?
বৰালি মাছ অ, বৰালি মাছ এইবোৰ বেছি পায় নদীৰ। মিছা মাছটো পায়।
উম' আমাৰ অসমৰ মানুহে কিন্তু সেই বেছিকে খায় তোমাৰ টেঙা বুলি কয় মাছৰ টেঙা, মাছৰ জোল।
অ, মাছৰ টেঙা, মাছৰ জোল বেছি চলে, শুকান মাছটো চলে বহুত।
উম' আহ, ত তুমি যিহেতু গুৱাহাটীত থাকা তোমাৰ এ অসমৰ জাতীয় উৎসৱ কি গম পোৱা নে নাই? কি পালন কৰা হয় অসমত?
উম' বিহু-বিহু।
বিহু, তেতিয়াহ'লে বিহু কেইটা?
দে বিহুতো তিনি প্ৰকাৰৰ ৰঙালী বিহু, ভোগালী বিহু, কঙালী বিহু। ৰঙালী বিহু মানে বেছি উলহ-মালহৰে উদযাপন কৰা হয় আৰু নতুন বছৰ ষ্টাৰ্ট হয় আছামিছ নতুন বছৰ।
অ, ৰঙালী বিহুতো বহুতে ফাংচন পতা হয় ন।
উম'
ক গান-চান আচলতে পতা হয়। আৰু আমাৰ যিটো গুৱাহাটীত যিটো তোমাৰ সেই বিহু হয়, মাঘ বিহু বুলি কোৱা হয়। মাঘ বিহুত চাবা মানে ইমান ধান কটাৰ পিছত মাঘ বিহুতো পাতা হয়। তাতে খোৱা বস্তু-বস্তু ইমান বনাই চুঙা পিঠা, মিঠা পিঠা সেইটো টাইমত বহুত বনাই। উম' নাৰিকলৰ লাৰু তিলৰ লাৰুবিলাক বনাই থাকে বহুত। তোমাৰ কি পিছে কোনটো আৰু খাই ভাল লাগে তোমাৰ?
মোৰ সেইটো শুকান পিঠাগুড়িৰে যে বনাই যে পিঠাটো সেইটো আৰু নাৰিকলৰ পিঠাটো বেছি ভাল লাগে।
অ, সেইটো বেছি ভাল লাগে। দিয়া ভালেই। উম' মোৰটো তোমাৰ এ চুঙা পিঠা বেছি ভাল লাগে খাই কিনে।
উম' হুম'।
উম তুমি কেতিয়াবা কলৰ পুলি কলডিল খাই পাইছা নে নাই।
অঁ খাওঁ সেইটো মোৰ বহুত ভাল লাগে কলডিল মোৰ ফেভেৰেট হয়। কাৰণ তাতে আইৰণ বহুত বেছি থাকে হেল্টৰ কাৰণে ভাল বহুত,
উম সেইটোতো আছে কথা। তুমি গুৱাহাটীত সেই চিৰিয়াখানা গৈছ কলাক্ষেত্ৰ গৈছ ফুৰিব।
এ চৰিয়াখানা কলাক্ষেতৰ আগতে গৈছিলোঁ য যোৰ মানে জানুৱাৰীত গৈছিলো এইবাৰ ফুৰিবলৈ কলা ক্ষেত্ৰত ত বহুত দিন পিছত গলো।
উম তুমি যিহেতু তোমাৰ ঘৰ তোমাৰ হাজোত হয় তোমাৰ,
হম হো,
তোমাৰ হাতৰ দিতটো সেই। এছি তোমাৰ সেই চিনি পোৱা নে নাই।
কি,
আৰু যিটো তোমাৰ মেলা আছে পুৱা মক্কা।
অ পৰমক্কা তাৰপিছ এই মাধৱ মন্দিৰ আছে এ হয়গিৰ মাধৱ মন্দিৰ,
উম তুমি পোৱা মক্কি কেতিয়া যায় কিনি নামাজ পঢ়িছা নাই তাতে।
পঢ়িছো পঢ়িছো এইবাৰ জানুৱাৰীতে গৈছিলোঁ।
তুমি যাতে তুমি চাগে গমেই পোৱা। পোৱা মক্কা যায়টো তুমি সেইটো মানে যিটো কবৰ আছে সেইটো জেত, কৰা তেতিয়াহ'লে তোমাৰ মনৰ আশা পূৰণ হয় বুলি।
উম উম গম ত,
আৰু আমাৰ যিটো হাজোৰ মেলা হাজোৰ মেলাটো কেতিয়া হয় তুমি জানা।
হাজোৰ মেলাটো এনেই যেন, ফেব্ৰুৱাৰী মাহৰ মিড মিডত আৰম্ভ হয় এইবাৰতো চৈধ্য ফেব্ৰুৱাৰী, চৈধ্য নহয় ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকটে ষ্টাৰ্ট হৈছিলে এই‌ বা, জানুৱাৰী লাষ্টত আৰু ফেব্ৰুৱাৰী ফাৰ্ষ্টে ওইকতে,
উম একেই কিন্তু সেইটো আমাৰ চাবা তোমাৰ দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে। তাতে গোটেই ৰাতিটো যে, উম গোটেই ৰাতিটো মানে জিকিৰ কৰি থাকে কিছুমানেত আকৌ ভাং চং খাইয়ে তহঁতে শুই থাকেমানে সেনেকুৱা আৰু
আৰু তাতে চাবা সেইটো সময়ত ইমান বাৰিষা মানে বৰষুণ হয় তাতে, বহুত তেনেকুৱা তুমি কেতিয়াবা গৈছা মেলা চাবা।
মেলা চাব মেলাৰ টাইমত তেনেকে যোৱা নাই মেলা হোৱাৰ কেইদিনমান আগতেই গৈছিলোঁ মই।
উম কেতিয়াবা যায় চাবা বহুত ভাল লাগে যায় কিনে তাতে। আৰু তোমাৰ হজোত যিটো হাইগ্ৰিব মাধৱ মন্দিৰ তাতে গৈছা নে নাই।
উম গৈছো তাতে, অসমৰ যিমান পুৰণা মন্দিৰ আছে তাৰ মাজত এটা বহুত পুৰণা মন্দিৰ।
অহ তোমাৰ আগৰ যিতো হাগ্ৰৱ মাধৱ মন্দিৰ সিটো অকল হিন্দুসকলৰ পৱিত্ৰ স্থান নহয়। এইটো তোমাৰ বুদ্ধ ধৰ্মৰ মানুহে সিহঁতৰ প্ৰৱিএ স্থান বুলি ভাবে গম পাওঁ তুমি। যাৰ বাবে তোমাৰ সেইছোৱা এ নেপাল ভূটান অহ ম ম মৰা মানুহে আহে তাতে এ তোমাৰ সেৱা কৰিবলৈ। প্ৰাৰ্থনা কৰিবলৈ আহে আৰু সিহঁতও এইটো পৱিত্ৰ স্থান বুলি ভাৱে।
অহ অহ,
তোমাৰ অহ হৈগ্ৰৰি মাধৱ মন্দিৰৰ ওচৰত চাবা এখন সেই আছে এখন পুখুৰী এখন আছে। তাতে বহুত পুৰণা কাছ কাছ হয়।
কি আছে বহুত পুৰণা কাছ মাছ ইমান ডাঙৰ ডাঙৰ,
তুমি কেতিয়াবা কাছবিলাকক সেই কিবা খুৱাইছো নাই।
কাছ অহ এই কিছুমান পপকৰ্ন বা সেইবোৰ বিস্কুকিত চিচকি দি থাকে মানুহে।
উম আমিও যাওঁ জন জন অহ জনপ্ৰবাট মতে এ কাছ বিলাকক যদি কিবা খোৱা হয় তেতিয়াহ'লে মনৰ আশা পূৰ পূৰণ হয় বুলি ভাবা হয় সেইকাৰণে বহুত দূৰ দূৰ মানুহে আহি কাছ বিলাকক কিবা খোৱা সি, অ, খোৱা বস্তু লৈ যায়।
উম,